হেল্ল'।
হয় ভালনে?
হয় ভালেই, আপোনাৰ।
উম ভালেই দিয়ক, খোৱা বোৱা কৰিলে।
অহ, সন্ধিয়াৰ চাহ খালোঁ আৰু কিন্তু ৰাতিৰ ভাত ভাত অকণ দেৰিকৈহে খাঁও, গৰম যে বহুত সেইকাৰণে।
তাকে যিহে গৰম পৰিছে।
বাহ নক'বই ইমান গৰম পৰিছে বাপৰে, মানুহ মানে কি হয় ফেনৰ বতাহ গাত নালাগাই হৈ যায় ন।
হয়, হয় দিয়কচোন তাকেই। ফেনখন চলালে আপুনি ভাবিনচোন, ইমান ফেন চলাব নোৱাৰিটো ন।
তাকেইটো ইমান মানুহে আৰু, আৰু চাওকচোন আজিকালি স্মাৰ্ট মিটাৰ হ'ল যে লাইটৰ বিলো বহুত আহে দিয়কচোন।
হয় দিয়কচোন, আমাৰ ফালে একে ক'বই নোৱাৰি একে দুহেজাৰ তিনি হেজাৰৰ তলত বিল নাহেই তাকো নচলাওটো নোৱাৰি ন ফেনখন।
অ', ফেনখন মানুহে নচলাই নোৱাৰে নহয়, ইমান গৰম মানুহেনো কেনেকে ফেন নচলুৱাকে থাকিব কওকচোন।
তাকে ইমান গৰম পৰিছে, তাকো আজিকালি ঘৰে, ঘৰে এচি, কুলাৰ।
অ', আৰু মানে কি হ'ল দিনত আজি ইমান বৰফ বতাহ মানে ৰ'দ দিছে হয়নে, মই ভাবিছিলোঁ আজি আবেলিকে বতৰটো মানে অকন ভাল কৰিব বা ভাল কৰিলে, পাঁচ মিনিট হে আকৌ দেখো খোন এতিয়া গৰম গোপ-গোপনি লাগিয়ে আছে।
হয় দিয়কচোন, এই সন্ধিয়াকণ অকণমান সময় ভাল কৰি দেই, এতিয়া দেখোন আকৌ ৰুদ্ৰমূদ লৈছে।
ঠিকেই কৈছে, ইমান যে গৰম পৰিছে, এই গৰমত ঠিকেই এই গৰমত মানে মানুহে কি খাব কওকচোন, ফল-মূলে খাব লাগিব, নহ'লে বেলেগ বস্তুটো খাব নোৱাৰি কাৰণ পেটে অন্য শৰীৰে শৰীৰৰ অনিষ্ট হ'ব, শৰীৰে অশান্তি পাব ন, তো আৰু তেনেকুৱা ধৰণৰটো
নাই নোৱাৰে নহয় হয়, হয়।
সেইয়াই আৰু কি কৰিব তেনেকেই আৰু জীৱনটো চলিব লগা হৈছে।
হয়, হয় আমি গৰমত হয়, হয়, হয়। আমি গৰমত যিমান পাৰো ক'ক' ক কলা মানে বিলাক বাদ দি, এইবিলাক মানে নেমুৰ ৰস সেইবিলাকে খাব লাগে।
হয় গৰমত মানে এনেকুৱা ধৰণৰ খাদ্য আমি মানে
ফেণ্টা বাদ্ দি আমি নেমুৰস আমৰ ৰস সেইবিলাক খাব লাগে এতিয়া
অ সেইবিলাকে মানে শৰীৰটো সুস্থ কৰি ৰাখ হয় হয় সেইবিলাকে শৰীৰটো সুস্থ কৰি ৰাখে আৰু মানে যিবিলাক বেমাৰ বেমাৰ আজাৰ মানে কি হয় আজিকালি চাব এতিয়া আজিকালি অকমানকে
কাৰণ এইটো গৰমো পৰিছে নহয়
হয় হয় আৰু মানে ফ্ৰিজৰ পানীটো খালেও মানে এনেকুৱা কৰিব নালাগে যে ৰাম ফ্ৰি জৰ পানী নাখালে মানুহ নোৱাৰিবই তেনেকুৱা ধৰণৰ কৰিব নালাগে মানে। মানুহে নৰ্মেল পানীতটোও মানে খাব লাগে কাৰণ শৰীৰটোৱে ইমান ঠাণ্ডাটো
হয় হয়। তাকে ইমান গৰম পৰিছে আৰু মানুহে এতিয়া মানে ফ্ৰিজৰ পানীটো খালে কি হয় বুকুত আপোনাৰ কফ বহি যায় হয়নে
হয় হয় বা ইমান গৰম পৰিছে আৰু মানে কি বুলি ক'ব আৰু দিয়কচোন।
তাকে আমাৰ ফালেতো গছ-গছনি বেছি নায়েই। আপোনালোকৰ ফালে আছেনে?
আমাৰ ফালে মানে গছ-গছনি আছে কিন্তু মানে হ'লেও মানে কম পৰিমাণে আছ ছে আৰু কাৰণ গাঁৱলীয়া পৰিৱেশ নহয় জানো, গছ-গছনিতো থাকিবই। সেইটোয়ে আৰু মানে কিন্তু কম বেছি পৰিমণে আছে আৰু চব জেগাতে আছে, কাৰণ মানুহ বিলাক আজিকালি বহুত সতি, বসতি জনসংখ্যা, বেছি হৈছে মানুহ বিলাকৰ বসতি বেছি হৈছে ত' মানে গছ-গছনি বিলাক কাটি তাতে বাসস্থান বনাই ছে ডাঙৰ ডাঙৰ উদ্যোগ বিলাক বনাইছে ন মানে সেইকাৰণে আমাৰ অ সেইকাৰণে মানে আমাৰ যিটো গোলকীয় উত্তাপ, সেইটো মানে বৃদ্ধি হৈ হৈ গৈ আছ তাৰ কাৰণে মানে এই গৰম, এই ঠাণ্ডা মানে ছিজনৰ কোনো কথা নাই আৰু গৰম গৰমেই হৈ থাকে।
অ আগতে পুৰা ছমাহৰ ভিতৰত তিনিমাহে তিনিমাহেই পুৰা হেৰি মানে
অ এবছৰৰ ভিতৰত ছমাহ, ছমাহ গৰম ছমাহ ঠাণ্ডা হয় ত' এতিয়া মানে সেইটো নাই নাই। এতিয়া মানে আগতে আমি অ অক্টোবৰ নবেম্বৰটো ছুৱেটাৰ লাগেই হয় নে এতিয়া আমাক জানুৱাৰী, ডি ডিচেম্বৰৰতো মানে ডিচম্বৰ, জানুৱাৰীতো চুৱেটাৰৰ প্ৰয়োজন নহয়েই তেনেকে
কি আমি খালি আৰু এতিয়া আমি আগতে এখন পাতলা, আগতে আমি কিমান মোটামুটা বে তেল লওঁ নহয় এতিয়া একেবাৰে এখন কোমল চাই ল'লে একদমপুৰা গাটো গৰমেই লাগি যায়।
হয় আজিকালি হৈয়ে যায়, কাৰণ মানে এতিয়া মানে গৰমটো বেছি পৰিমণে পৰিছে আৰু যাৰ কাৰণে মানে গছ-গছনি নাই আৰু যা আম আমি কিতাপ উপত পত্ৰই পাই আহিছোঁ যোন যেনক কুৱা জেগাত গ গছ গছনি কম থাকে, তেনেকুৱা জেগাত বৰষুণৰ পৰিমাণো কমেই হয়।
হয় দিয়কচোন এতিয়া চহৰৰ গুৱাহাটী মানে তেনেকুৱা হাইতৰলে এতিয়া একদম গছ-গছনি কাটি অট্টালিকা বিলাক কিমান বনাইছে। গুৱাহাটীতটো ইমান গাল বিল্ডিং আছে হয়নে
এতিয়া গুৱাহাটীত অকমানকে ব'ৰ ইমানেই বিল্ডিং, ইমানেই ৰাস্তা ঘাট বনাইছে অ অকণমানকে বৰষুণ দিলেই মানে মানুহে আহ যাবলে মানে- যেগা নাইকিয়া হৈ যায় পানীয়ে পানী হৈ যায় বানপানীয়ে হৈ যায় হয়নে।
হয় হয় এতিয়া একেবাৰে গুৱাহাটীত একদমান বানপানী হৈ আছে আৰু হয়নে অকমানকৈ মানে বৰষুণ দিলে- কি হৈছে নলা বিলাক মানে হেৰি হৈ বন্ধ হৈ গৈছে ন।
এই নলাবিলাক বন্ধ হৈছে গৰা- খহনীয়া হৈছে যে ত' মানে গৰা খহনীয়াৰ কাৰণে মানে নলা বিলাক মানে- মাটি খহি আহি নলা বিলাক বন্ধ হৈ গৈছে- তাৰ কাৰণে মানে পানীটো ওলাই যাব নোৱাৰা হৈ গৈছে।
তাকে এতিয়া একদম আপুনি ঠাণ্ডাই নালাগে গা ধৰিল এই এইকেইদিন মানো গৰম গৰমেই- আৰু এই ছমাহৰ ভিতৰতটো আমাৰ আপোনাৰ ঠাণ্ডা দিনতো আপোনাৰ গৰমেই লাগি থাকে অকনমানকে হয়নে।
উম আজিকালি বা গৰম অনুভৱেই নহয় আৰু।
হয় হয় ঠাণ্ডা অনুভৱেই নহয় আমাৰ।
যিহে গৰম।
সেইটোৱে ইমান গৰম হৈছে এতিয়া- কি কৰিব উপায় নাই ন ইমান গৰম ইমান গৰম এনেকুৱা গৰমত- ত' মানুহ মানে কি আৰু অসহ্য লাগি গৈছে থাকিবলৈ অতিষ্ট হৈ গৈছে তথাপিও- উপায় নাই মানুহৰ যিটো দৈনন্দিন জীৱনৰ কাম, সেইটো আমি কৰিবই লাগি ব কাম বিলাক আমি নিয়মিত ভাৱে কৰিবই লাগিব হয়নে।
হয় হয় দিয়কচোন সেয়া কৰিবই লাগিব আৰু, জুইত মানে- খৰিতে, খৰিত- মানে ভাত বনোৱা লোক সকলৰ কষ্ট হৈছে অ', হৈছে।
অ', এতিয়াতো কিছুমান জেগাত এনেকুৱা আছে গেছ বিলাকো আজিকালি নোপোৱা হৈছে। তাৰ কাৰণে মানুহ বিলাকে আজিকালি, খৰিতটো বনাব লগা হৈছে আৰু- এই গৰমত খৰিত ভাত বনোৱা মানে- বহুত অসহ্যকৰ ন আৰু এতিয়া কিছুমান জেগাত আছে মানুহ বিলাকে গেছ নাই- গেছ কিনিবলৈ সামৰ্থ নাই ন তেওঁলোকেতো খৰিতেই দিনে ৰাতিয় বনাই থাকিব লাগে কিমান কষ্ট।
হয় হয়, উম, তাকেই। কিমান আজিকালি আৰু আপুনি চাব ইমান হেৰি নাই গাঁৱৰ বিলাকতো একেবাৰে- কুলাৰ এ চি থাকিবই প্ৰত্যেকখন ঘৰত, হয় ন'!
সেইটোৱে।
এতিয়া আপুনি আগতেতো আমাৰতো- ফেন চেন নাছিলে আগতে বিচনীয়ে মানে আৰু- গছ গছনিৰ তলত সকলো ৰাইজ আহি বহে শিকি শ ত মন আৰু- ফেনৰ যোনত মানে গছ গছনি যোনতটো আহ মানে যোনটো বতাহ সেইটো মানে ফেনৰ- তুল্য কেতিয়াও হ'ব নোৱাৰে।
নোৱাৰে নোৱাৰে আগতে মানে গছ গছনিও আছিলে আৰু আগতে মানে ডাঙৰ ডাঙৰ গছ বিলাক আছিলে। ন ত তাত মানে মানুহ বিলাকে কি কৰে আগৰ দিনত সকলো বিলাক- ওলাই আহে দিনত হওক ৰাতি হওক সন্ধিয়া হওক সকলোবিলাক ওলাই আহি একগোট হৈ গছৰ ডাঙৰ গছৰ- তলত বহি পেলাই সকলোৱে ক কথা বতৰা পাতে সেইটোত আমেজ সুকীয়া আছিল কিন্তু আজিকালি সেইটো পৰিৱেশ দেখিবলৈ নাই- কিয়াই হৈ গৈছে কোনোবা কোনোবা জেগাতহে সেইটো মানে কাট চিত কেতিয়াবা দেখিবলৈ পোৱা যায়।
হয় হয় আগতেটো এতিয়া আপুনি চাবচোন গাঁৱত কিবা এটা অকণমানকে আপুনি ধৰি লও এতিয়া- সকাম ধৰি লও আপুনি এতিয়া বিয়া মানে সকাম চকাম পাতিছে আপোনাৰ ঘৰত কিবা এটা হৈছে। তেতিয়া বাৰ সকলো ৰাইজ ওলাই আহি আদিনাখনে পাচলি কাটে মানে পুৰা ফুৰ্তি কৰে তেতিয়া- চহৰত মানে সেইটো দেখা পোৱা নাযায়। মানে এতিয়া ধৰি ল আপোনাৰ ঘৰত কিবা পাতিছে তেহে তেওঁলোকে মানে ত খোৱাৰ মুৰা মৰি সময়তহে যাব।
অ', আজ এইটো মানে গাঁৱৰ পৰিৱেশত এইটো দেখিবলৈ পোৱা যায়, কিন্তু চহৰীয়া যিটো পৰিৱেশ সেইটো আধুনিকতা ন, আধুনিকতা আধুনিকতাৰ লগত চলি থকা মানুহ বিলাকে লগে ভাগে কি কাম কৰে সেইবিলাক একো বুজিয়ে নাপায়।
বুজিয়ে নাপায়। চহৰৰ মানুহখিনিয়ে মানে খালি মানে মানে হেৰিতটো বুজি পায় আৰু, মানে থাকিব লাগে, খাব লাগে, মানে কাম কৰিব লাগে, সেইটোয়ে আৰু।
সেইটোৱে নিজৰ লগতে তেওঁলোক ব্যস্ত হৈ থাকে। কোনে কি কৰিছে, কি নকৰিছে, সেইবিলাক মানে চোৱাচিত তা নকৰে। এইটো এক প্ৰকাৰৰ ভালো, আৰু কিছুমান ক্ষেত্ৰত চাব গলে বেয়াও। মানে মানুহ বিলাকৰ একতা লাগিব। হয়, একতা য'ত নাই ত'ত মানুহ বিলাকৰ একো লাভ নাই, একতায়েতো মানুহৰ একত্ৰিত কৰি ৰাখিব।
হয় হয়। গাঁৱত আপুনি যদি গা মানে আপোনাৰ ধৰি লওক মানে কিবা এটা হ'ল, সকলো ৰাইজ কিমান ধুনীয়াকে খবৰ ল'বলৈ আহে, খাবলৈ দিয়ে, মানে কিবা ভাল লাগি এইটো চহৰত মানে তেনেকুৱা নাই। অ হৈছে হৈছে ফোনতে খবৰ লইছে সকলোৱে। মানে তথাপি মুখখন দেখুৱাবলৈ আহিব লাগে হয় নে?
গাঁৱৰ মানুহৰ মাজত মানে একতা আছে। কিন্তু সেইটো চহৰৰ মানুহৰ মাজত সেইটো মানে দেখিবলৈ পোৱা নাযায়। গাঁৱৰ মানুহে মানে এ একতাৰ, একতা কি বস্তু, কেনেকে একতাটো ধৰি ৰাখিব লাগে, সেই সকলো বিলাক ভালকে গম পায়, কিন্তু মানে চহৰৰ মানুহ বিলাকে ঠিকে আছে। মানুহ দেখিছো, মাতিছো, মাত বোল কৰিছো, বাচ সিমানেই। কে তেওঁলোকে মানে বহুত ভ যোৰোৱাকে গুচি নাযায় আৰু।
হয় হয় দিয়কচোন। তাকেই, এতিয়া গাঁও মানে গাঁও বিলাকে মানে পুৰা মানে একতাই একতা লৈ থাকিব আৰু। ৰাইজ বিলাকনো কেনেকে গঠিত হয় হয় নে নহয়? এ
হয় হয়। হয় হয়। এতিয়া চাওক গাঁৱৰ অঞ্চলত টো ভাদ মাহ আহিলে কিমান নাম প্ৰসংগ হয় হয়, সেইটো চাগে চহৰীয়া অঞ্চলত হয় কিন্তু মানে যিটো গাঁৱৰ পৰিবেশৰ আমেজ সেইটো চাগে চহৰত মানুহ বিলাকে উপলব ত কৰিব নোৱাৰে
হয়, হয় হয়। এতিয়া আমাৰ গাঁৱৰ পৰা কিছুমান মানুহ যদি চহৰলৈ যায়, তাত থাকিবলৈ অকমান অসুবিধা হয়।
হয় হয় হয়। পটককে মিলিব নোৱাৰে পৰিৱেশটোৰ লগত।
দিব নোৱাৰে হয়। পতককে মানে মানে মানে জেগাটোত মানে সি মানে, ফিট হ'ব নোৱাৰে, মানে তাত থাকিব নোৱাৰে আৰু সহজতকে। তাৰমানে গা চহৰৰ মানুহখিনি ইমান মানে একতা নাই আমাৰ গাঁৱৰ মানুহখিনি যিমান আছে।
অ তেওঁলোকে মানে আমাৰ গাঁওৰ মানুহ বিলাকে সমাজ পাতি বাস কৰে ন। ত' কিন্তু চহৰত সেইটো নিয়ম নাই নহয়। কি আও, চহৰৰ মানুহ বিলাকে চব নিজৰ নিজৰ কামত ব্যস্ত, নিজৰ নিজৰ ত লগত ব্যস্ত। তেওঁলোকে এ কোনে কি কৰিছে, কি নকৰিছে সেইবিলাক, তেওঁলোকৰ চোৱা চিতা কৰা মানে একো দায়িত্ব মানে নাই আৰু। কিন্তু গাঁৱৰ সেইটো পৰি ৱেশ নহয়। গাঁৱৰ মানুহে চবেই সমাজ পাতি বাস কৰো, যেতিয়া এখন সমাজত চলিবলৈ হ'লে, সকলো মানুহেই সমান হ'ব লাগিব, আৰু সকলো মানুহৰ সমানেই দায়বদ্ধতাটো থাকিব ল
হয় হয় হয়, হয় হয়, এতিয়া কিবা এটা আপুনি গাঁৱত উৎসৱ পাতিছে, ইমান ভাল লাগে। গোটেই গাওখনে কিবা বিহুৰ সময়। গাঁওখন কিমান উলহ মালহেৰে মানে সেই বিহু যে সাত দিন সাতদিনত মানে এনেকুৱা লাগে গোটেই গাঁও খনে আনন্দ হৈ পৰে। কিন্তু
হয় আনন্দত উৎসাহিত কৰে হয়। আনন্দত হয়। হয় সকলো বিলাক ওলাই আহে নাচ বাগ কৰে। হয় দিয়ক।
হয় হয় এতিয়া চহৰত এতিয়া আপুনি চাবচোন। এ মানে কাপোৰযোৰ পিন্ধিলে তাৰ পিছত এতিয়া বিহু কাৰণে বোলে ফটোশ্বুট যে, সেইটো কৰে। এতিয়া আৰু আমাৰ গাঁও মানুহখিনি এইবিলাক নাই। বিহু পাতে কিমান আনন্দত নাচে বা ফূৰ্তি লাগি যায় একদম।
হয় হয়। হয় হয়।
উম উম তাকে। ভাল লাগে এনেকে মানে পুৰা একদম শীতল হৈ যায় মন চন।
হয় হয়। বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় হয়, আপোনাৰ লগতো কথা পাতি ভাল লাগিল।
আকৌ হয় হয় আকৌ নিশ্চয় পাতিম শুভৰাত্ৰি।
উম উম, শুভৰাত্ৰি দিয়ক।